অ' কি খবৰ, কি খবৰ।
ভাল, ভাল তোমাৰ।
আছো।
আমি ৰাজস্থানৰ কথা পাতি আছিলো।
অ' তাকেই ৰাজস্থানত বহুত ধুনীয়া ধুনীয়া জেগা আছে তেনেকে এতিয়া যাব পাৰি আৰু মোৰ নাই এতিয়ালৈ ডাইৰেক্ট। প্লেন ওলোৱা নাই।
ডাইৰেক্ট কি।
হা
ডাইৰেক্ট ট্ৰেইনো নাই।
ডাইৰেক্ট, ডাইৰেক্টটো ট্ৰেইন আছে।
মানে দিল্লীলে, দিল্লীলে আকৌ দিল্লী
নহয় নহয় তেনেকুৱাও আছে আৰু ডাইৰেক্ট ট্ৰেইনো আছে।
তুমি অকলে গলে এচিত যোৱা।
মই অকলে গলে এচিত যাও।
তুমি অকলে যোৱা।
অ' অকলে যাও। অকলে যাও মানে মই অকলে দুবাৰহে গৈ পাইছো।
মোৰ আকৌ ভয় লাগে ট্ৰেইনত।
তাকে অলপ ভয়টো লাগে। মই যোনখন মই যোনখন ট্ৰেইনত গৈছিলো উম তা অ' হেল্ল'।
হা?
মানে মই যোন ট্ৰেইনত গৈছিলোঁ ন'! এইটো বহুত বেয়া ট্ৰেইন আছিলে।
ট্ৰেইনবিলাক মোৰ এনেও পচন্দ নহয়।
তাকে। বাট এচিত গ'লে প্ৰব্লেম নাই, বাট কিন্তু শ্লিপাৰ এইবোৰত অশান্তি লাগে।
উম।
বহুত অশান্তি।
ৰাজধানী মানি, যায় নে নাই?
ৰাজধানীতো দেলহিলৈ যায়।
ত' তোমালোকৰ হেৰি হলে নাযায় ৰাজ
উ নাই। ৰাজধানী বাৰু ফাৰ্ষ্ট হয়, ফাষ্ট হয়।
উম, ৰাজধানী দামটো বেছি।
দামটো বেছি।
কিমান মানে! নৰ্মেল ট্ৰেইনতকে কিমান বেছি?
নৰ্মেল ট্ৰেইনতকে কিমান বা বেছি?
নৰ্মেল ট্ৰেইনত ইয়াৰ পৰা দে, দেলহিলে কিমান মান ল'ব?
নর্মেল ট্ৰেইনত লৱ অ' ডিপেণ্ড কৰে এচিত যোৱা নে, কিহত যোৱা।
তথাপিতো অনুমান-অনুমান
এচিত গ'লে পঁচিছশৰ পৰা চাগে ষ্টাৰ্টিং। দুহাজাৰ পঁচিছশ। নৰ্মেলত ছেভেন হানড্ৰেড, ছিক্স হানড্ৰেড চামথিং। তেনেকুৱা কিবা চাগৈ শ্লীপাৰত। এচিৰো ভাগ থাকে।
কম কৈছা নেকি শ্লিপাৰত।
অ' শ্লীপাৰত কম পইচা।
নহয় কম কৈছা নেকি কাৰণ শ্লিপাৰত দেখোন আমাৰে বহুত দাম লৈছে। দিলে ধেমাজিলে যাওঁতে
হয় নেকি কিমান লৈছিলে
শ্লিপাৰত দামতটো বেছি কিবা সমান মানে বেছিলে চাগে ছিক্স হাড্ৰেড চছেভেন হাড্ৰেড এনেকে
হ তেনে তেনেকুৱাই লয় দাম আছে
কিন্তু ধেমাজি আৰু দিল্লীৰ মাজত বহুত পাৰথক্য আছিল
বহুত পাৰ্থক্য হৈছে
ধেমাজিলকে যেতিয়া ছেভেন হাড্ৰেড লৈছে তেতিয়াাহ'লে দিল্লীটো বেছি লব ন
এতিয়া কিমান লৈ বা নাজানোমিও আহিছা ন ন বজত তৌ কিমান বা নাজানো বহুত দিন হ'ল ন যোৱাও নাই ৰাজস্থান বছৰে হ'ল
তাকে তোমালোকৰ এনেই মন নাযায় ন
মন মানে তেনেকে নাযায় কাৰণ সৰু পৰাই অসমত থকা আৰু
ধন্যাদ
অসমখন বেছিম ধুনীয়া ৱেডাৰও ভাল
আৰু পানীৰো অসুবিধা নাই
পানীৰো অসুবিধা নাই এই তাতে ৰাজস্থানত বহুত অসুবিধা
কি গৰম ৰ বেছি ন
গৰম বাপৰে মইতো মোৰ গাঁৱত থাকিবই নোৱাৰো মোৰ লগ লগ লগ মানে মোৰ গাঁৱত দেই স্পেচিয়েলি তাৰ পিছত মোৰ কাহৰ পৰা ওলোৱাৰ লগে লগে মোৰ ঠিক হৈ যায় কাৰ ৰাজস্থানতে চ কথা ত এইটো ছৰিয়ছ পিক ঠিক আছে কাৰণ অ মই যেতিয়া মোৰ গাঁৱত এণ্টাৰ কৰিম লগে লগে মোৰ হাত চাত কিনোতে ফাাটি যাব কচ ত মোৰ গাঁৱৰ পৰা ওলোৱাৰ লগে লগে আকৌ মানে নৰ্মেল হৈ যায়।
উম।
ত মই মোৰ মানে গাঁও মোৰ গাঁওখন ছু ছুট নকৰে আৰু। বাইদেউৰ ঘৰত মানে বাইদেউৰ ঘৰ পোৱাৰ লগে লগে মানে মোৰ চব স্কিন ঠিক হৈ যায়।
অ।
আৰু এটা কথা জানান নাই?
কি?
মই ৰাজস্থান বেছি যাই পোৱা নাই নহয়। টানি তুনি ই দচ বাৰো নহব চাগৈ।
কিন্তটো তুমি টো চোন ৰাজস্থানত টে আছিলা।
অঁ মই একবছৰ আছিলোঁ ৰাজস্থানত।
অ' অ।
কিন্তু ইমান তোমাৰ ৱেডাৰটো চুট নকৰে। ৱেদাৰ।।
উ অকণমান অসমীয়া উ মানে হেত তুমি তোমাৰ প্ৰব্লেম হয় ন অসমীয়াত?
অসমীয়াত ইমান প্ৰব্লেম নহয়। মাৰোৱাৰীত বহুত প্ৰব্লেম হয়। অসমীয়া অসমীয়া মানে প্ৰব মই অসমীয়া ক'ব নাজানো।
উম।
অকমান ইংলিছ, ইংলিছ হিন্দী বা কিবা মিক্স হৈ যায়।
উম উম।
অকণমান দিগদা্ৰ হয়।
তাকে ফুৰিবলে যোৱাৰ কথা কথাও হয়, মানে এনে ভবা যায়।
উম।
বাজেট বিলাক গম পালে ভালো লাগে দিয়া। আচোন।
উ বাপৰে।
মানে এদিনত ঘুৰি দূৰ জেগা হিচাপে ভাল লাগে। কিন্তু মানে এনেকে থাকি মানে ডাইৰেক্ট মানে লাইফ টাইমৰ কাৰণে অসমৰ বাহিৰে বেলেগত মন নাই।
নাই নাই মোৰ মোৰো নাই মইতো নোৱাৰো থাকিব বাহিৰত। অসমৰ বাহিৰত মানে মই নোৱাৰিম।
বা ৰাজস্থানৰ মানুহৈ অসমখন ইমান ভাল পোৱা?
ইএছ। ডেন সৰুৰ পৰাই ইয়াতে মোৰ জন্ম ৰাজস্থানতে হৈছে, বাট সৰুৰ পৰা ইয়াতেই থাকিছোঁ। যেতিয়া ডেৰ মাহৰ ডেৰ মাহৰ আ বা দুমাহৰ আছিলো, তেতিয়াই লৈ আহিছিল।
অঁ।
ইাৰে এবাৰে ইয়াৰ ইয়াৰে লগতে চুট হৈ গৈছ ন।
হাঁ।
মোৰ ফুৰিব, এটা জেগাত মোৰ ফুৰিব যাব মন আছে। বহুত ঋষিক কেচ‌ আৰু দেহৰাদুন।
মোৰ আকৌ কেদাৰনাথলে যাব মন আছিল বাৰু।
কেদাৰনাথ? কেদাৰনাথটো বহুত বেছি, দেৰাদোন গ'লে যাম।
মানে মোৰ বিয়া পাতিব মন আছে কেদাৰনাথত।
কেদাৰনাথত, চিৰিয়েছলি?
অঁ।
মোৰ আকৌ য'ত আহ, শিৱ ভগৱানৰ বিয়া হৈছিল ন
কেদাৰনাথতে হৈছিল।
কেদাৰনাথ, কেদাৰনাথৰে বাট এইটো বদিৰীনাথ আছেল, চাগে বদ্ৰীনাথ, হা বাত নাথ আছিলে। মই একজেক্টলি, অঁ বদ্ৰীনাথ
বহুত মানুহে কেদাৰনাথক বিয়া হৈছিলে বুলি কোৱা
নাই নাই, কেদাৰনাথত বিয়া হোৱা নাই, বদ্ৰীনাথত হৈছিলে, এইটো হাৱানটো এতিয়াও জ্বলি আছে, বদ্ৰিনাথে আছিল নাই, তাতে পাঁচটা কেদাৰ আছে তো, পাঁচটা কেদাৰৰ ভিতৰতে কি বা নাম মোৰতো বদ্ৰীনাথ বদ্ৰীনাথ মুখত আহি আছে, নামটো, ত' এইটো হয়নে নহয় মই কনফাৰ্ম নহয়, গুগলত একবাৰ চাব লাগিব, বদ্ৰীনাথে আছিল নে কোনটো কেদাৰ আছিলে তাক চাব লাগিব। কিন্তু কেদাৰনাথত
ভ নো মই ভালকে নাজানো মানে মই মানুহ বিলাকে কোৱা শুনিছো যে কেদাৰনাথতে বিয়া পাতিছিলে বুলি।
হব কেদাৰনাথততো পাণ্ডৱ সিহঁতক দেখা দিছিলে তেতিয়াহে তেতিয়াৰ পৰা কেদাৰনাথ হৈছে। কেদাৰনাথত হোৱা নাই।
ৰাধা কৃষ্ণ বিয়া কৰিছিলে?
ৰাধা কৃষ্ণৰ বিয়াৰ কত হৈ নাই অ' এইটো ম নাজানো হা।
সেইটো জাতো সম্ভৱ নহয়। কাৰণ তেওঁলোকে গুপ্ত বিবাহ কৰিছিলে ন, নাই নাই ৰাধা কৃষ্ণৰ বিয়া হৈ চে
হৈছে নেকি?
মানে হেৰি কি আছিলে এইটো, আহ গুপ কিবা এটা বিবাহ তোৰ নামটো কিবা এটা বেলেগ কয় কিন্তু মানে গন্ধৰ্ব ব্যৱাৰ কৰিছিলে। হু। সেই বিবাহটো মানে অ মানে কাকো নোকোৱাকে গধব বিবাহ মানে নিজৰ মাজতে বিয়া পতা।
আচ্ছা।
উম।
হয় নেকি, এইটো হৈছিলে ক'ত এইটো গম পোৱা নে?
অভিয়ছলি বৃন্দাবন।
আচ্ছা।
উম।
কাৰণে বৃন্দাবনটো ইমান ফেমাচ।
সেইকাৰণে বুল নহয় কৃষ্ণই তাত তাতে লীলা খেলা কৰি জন্ম মানে তাতে ডাঙৰ দীঘল হৈছে। বৃন্দাবনতে ৰাধাক লগ
ত তোমাৰোমাৰ তোমাৰ মন নাযায় নে বৃন্দাবন যাব।
কিয় নাযাব? কৃষ্ণ ভক্ত হলে ন বৃন্দাবন যাবলে মন নাযাব নে?
তাকেইতো, গলে বনাৰস? উম, তোমাৰ আৰু মোৰ অকণমান বহুত মিলে।
হয় ন?
হয়।
থ্ৰেডিং কৰিবলৈ আছিলে মোৰ।
অ', থেদিং কৰিবিব আছে নেকি? ঠিক আছে মই এটা কাম কৰিম। কাইলে ওলাই দিম ওলাই কেনে তোমাৰ থ্ৰেডিংটো লৈ আহিম দিয়া।
আৰু মই পেহীহঁতৰ ঘৰলে যাম।
এতিয়া আজি।
উম,
আ, হয় নেকি?
উম,
পৰহি যোৱা।
কেলে যাম।
পৰহি যোৱা।
কালি যাম।
পৰহি
কাইলে।
আ
হেৰী কেছ। লে।
কোৱা?
কাইলৈ ৰাতিপুৱাই মোক গাড়ীত উঠাই দিলে হল।
হয় নেকি?
উম,
মভী চাব নযোৱা।
নালাগে দিয়া।
চাও বহুত দিন একো মুভিও চোৱা নাই ন।
আকৌ পাপাই বা কি কয়?
কোনে কি কব মই মইতো বিশ তাৰিখে ছুটি লোৱা কথা আছিলে। ত লোৱা নাছিলোঁ অঁ-অঁ ঠিক আছে দিয়া বাই-বাই। গুড নাইট।